কিিব
এ ইনে বহি আছো বৰষুণ বৰষুণ উপভোগ কৈ কৈ বহি আছো
উম ভালো হয়ে কি ভাত খালি নে ভাত খালি নে
ভাতটো কাৰোৱা নাই মই অকমানে আজি উঠাতো দেৰি হল ভাতটো খ নে
অ
মানে সাৰ োতো চাৰিটাালে পালো তাৰপিছত উঠি পেলাই অলপ কাপোৰ লাইছিলে কাপোৰ ধুলো তাৰপিছত মা তাৰপিছত আকৌ চাৰে ছটামান বজাত খোজিল
অ
উম
ভাত বনোৱাই নাই নেকি তহ
ক
ঘৰতে ঘৰতে ভাত বনোৱা নাই নেকি
দালি মাংস আছিলে, মাংস কন আছে, ভাত কিমান বনাব লাগিব।
অ' উম আমাৰ একেই বাৰু কালি মাংস, মাংসকন আছিলে এতিয়াহে খাই আহিছো।
অহ বিৰাজ স্কুল গ'ল নে?
গ'ল-গ'ল তহঁতৰ।
অ গ'ল।
অ' সদা-সদানন্দও আকৌ আহিলে নহয়।
কি চব ঘূৰি আহিলে নি।
তাকে হে সি গৈছিলে হেৰিয়লে যে কিবা পোটেনচিয়েল নহয় জানো বাৰু কিবা এটা ওচৰৰে সে সি বুজি
কেলেই ঘুচি আহিছে কেলেই মানে মোকে সেইটো লাগে।
নাজানো ভাল পোৱা নাই বোলে, নগুতমক মই সুধিলো সেইদিনা গেম খেলি থাকোতে সি কৈছে কি বুলি কয় ক্লাছ, চ্লাছ ইমান ভাল নহয় বোলে। আমনি লাগে, ভালকে এনেকে কিবা-কিবি আৰু এতিয়া সি আকৌ ছুপাৰ থাৰ্টি যাব।
পাব জানো ।
পালে যাব নাজানো নহয়।
উম'।
তাৰপিছত সদানন্দ এতিয়া আকৌ অনলাইন কৰিব কচিং, অআকৌ জোৎস্না নাই অনলাইন কৰিব।
আকৌ বোলে সুপাৰটাৰতে পালে।
কোনে নিছে নবুত্তমে।
অ' নবুত্তমে তই সদানন্দ বুলি কলি আকৌ
অ'।
অনলাইন কৰিব ন। সদায়ো কাৰণ সদায় হেৰি কৰিছে। এ চি নহয় নহয় জানো সদা
অ' এছি।
উম সদাই পাই যাব পাৰে।
তাকে এই মালটো চোকা আছে মানে মানুহজন।
উম'।
কিন্তু সি মানে সেই অ'। নে আমাৰ ক্লাছ টেনতে আমি যিটোত মানে আমি যে, আমিও পঢ়িছো যি হলো আমি যেন যেন তেনে এইট এইটি প্লাছ পাইছো, সি গোটেই সোপাটে নাইনটি ফাইভৰ ওপৰত পাইছিলে। চাইন্সতেও কিবা এটাতে, চোকা আছে। কি বুলি কয়, ৰানিং কৰিছ নাই।
ৰানিং টো মানে কৰিম বুলি ভাবি আছো, ইমান ভাল কৰিব পৰা নাই নহয়, মানে তোৰ গাত জোৰতটো থাকে কিন্তু মানে কি জানো দৌৰিব নোৱাৰা হৈ যাওগে, উশাহটো- উশাহটো মানে উশাহটো কেনেকে লয় মানে অলপ শিকাও বেছি
সেইটোয়ে দৌৰিলে, দৌৰিলে হয় বাৰু কিন্তু প্ৰথমতে তেনেকুৱা হ'বই আৰু মানে কি এতিয়া তই যদি বহুত স্পীডত দৌৰ মানে ধৰি ল' কম, কম ডিটচেন্স হওঁক, তেতিয়া স্পিডত দৌৰিবি।
অ'।
তেতিয়াতো তই মুখে ইউজ কৰিব পাৰো মুখ হা মানে মুখে উশাহ লৈ মুখেই এৰা মানে, সেইটো বহুত সোনকালে হয় ন।
অ', -অ'।
মানে পুৰা বহুত খিনি হাৱা গুজি যায়, বহুত খিনি ওলাই আহে আৰু মানে ধৰি লও অকণ মিডিয়াম কে যাও। মেডিয়ামকে যাওঁ বুলি ক'লে মানে নাকে লৈ বোলে মুখে এৰিব পাৰো বা নাকে লৈ নাকেৰেও পাৰোঁ আৰু যদি একেবাৰে বোলে বহুত দূৰ যাওঁ আৰু তেতিয়া। বিন্দাস নাকে উশালৈ নাকে এনেকে উশাহালৈ নাকে তেনেকে।
অহ। নাকে মায়ে কিছুমানে কয় দুবাৰকে ল'ব লাগে দুবাৰ দুবাৰ তেনেকে সেইটো চিষ্টেম আছে তেনেকে। তেতিয়া ভাল হয় নেকি। মানে আমাৰ লগৰ এটা আছে বিষ্ণু বুলি সি তোৰ। মিনিমাম এ এপাকতে মানে চাৰি। মিতাৰ ফিল্ড খন সি নপাক মাৰি দিয়ে একে চাৰে। তাক মই সুধিলোঁ তাক। তই কেনেকে মাৰ তাক সি কৈছিলে মানে এনেকে বুজ ত প্ৰথম উশাহটো এনেকে দুবাৰকে মানে। দুবাৰ এনেকে উশাহটো নাকে দি দুবাৰ ললি দুবাৰ দুবাৰত এৰিল তেনেকে। কৰিব লাগে।
অ অ মানে দুবাৰ ললি দুবাৰতে এৰিলি মানে মই বুজি পোৱা নাই।
মানে উশাহটো এবাৰতে গোটেইখিনি লব নালাগে। মানে আধা আধা কে দুবাৰত ল'ব লাগে। তাকে তেনেকে। হয় বাৰু দেই নোহোৱাও নহয়।
অ মইও ট্ৰাই কৰিব লাগিব ইটো মইও আজিলৈকে ট্ৰাই কৰি পোৱা।
চাই গৈ যাবিচোন সি মোক সি মানে দৌৰি থকা মানুহ কোৱা কৰিছিলোঁ।
অ আৰু জোতা। যোৰ অলপ ভাল লাগে একেবাৰে যদি কম দামি যোৰা হয় তেতিয়াও বেয়া দৌৰিবলৈ।
জোতা বাৰু মানে বেয়া নহয় আৰু।
অ উম ভাল জোতা এযোৰ লাগে আৰু মানে। মানে ৰানিং শুজ প্ৰপাৰ ৰানিং শুজ।
আৰু মই চাইছোঁ অলপ দাই দলবোৰ দৰকাৰ হয়।
অ ৰাতি ভাত কম খাব লাগিব একেবাৰে যিমান নখা নোখোৱাকে শুলেটো ভালেই ৰাতিপুৱা লাগিলে। ৰা ৰানিং কোৰাৰ পিছত খাই দিব লাগে ঠিকচে।
ৰাতি কি ভাত নাখালে ভাল নি।
মানে তোৰ গাত জোৰ লগত কথা আছ যদি একেবাৰে মানে গা ৰাতিপুৱালে যদি জোৰ নাইকিয়া। নাইকিয়া হৈ যাব বুলি ভাব তেতিয়া খাব পাৰ কিন্তু মানে ইমানো নাখাবি যাতে ৰাতিপুৱা যাতে। তই শৌচ নকাৰাকে দৌৰিব নোৱাৰো যাতে এনেকুৱা।
উম উম।
সেনেকুৱা কৰা যদি মানে সেই ৰাতিপুৱা পেট চেট গধুৱ হৈ যায় বিষাই যায়।
অ অ সেইটো হয় নাই ৰাতিৰ ভাতটো কমাই কমাইছো বাৰু দিনৰ ও ভাত কমাই দিছোঁ।
নাই দিনত মাৰিব লাগে ঠিককে।
অ পেটটো বাঢ়ি গ'লে বেছি খাই দিলে।
সেইটোৱে ভাতটো কমকে খাবি মাংস চাংস বছি খাবি।
সেইটোৱে ভাবিছোঁ ভাজি চাজি পুৰা বেছি খাম।
অ ভাজি আৰু দালি মাংস দিম। ভাততো মইও কমকে খাওঁ মই ক্ষণ যদিও মোৰ মানে এতিয়া এটাই ভয়। শোকত হবলে ভয় লাগিছে এতিয়া পেট-চেট ওলাই যাব বহুত বেয়া লাগিব। এইটো পতককে মানে অঁতৰাব নোৱাৰি আৰু।
কেলে শকত হবলৈ ভাবিছোঁ শকত নহওতো দৌৰি আছোঁ কেনেকে শকত হবি।
সেইটোয়ে বাৰু, ন' মানে ভাত-চাত যদি বেছি খাই দিয়তো, ক'ব নোৱাৰ পেটটো ওলাই আহিব।
উম''।
মইয়ে এতিয়া অলপ-অলপ ওলাইছে। তাৰপিছত কি ফিল্ড মানে কি? মানে সে পকাৰ নে এনে মাটি।
মাটি-মাটি।।
অ'' মাটি যদি ভালে আৰু।
এফালে-এফালে ক্ৰিকেট খেলি। এফালে ভলীবল, পিচ আছে এফালে-কিফালে ক্ৰিকেট খেলিব পাৰি। তে তোক ডাঙ কিছ-
আত্ছা।
আমাৰ বোৱা ব়ীখন নেকিছ?
অ' বোৱা বহি।
বোৱা-বুতকে মান তো অকণমান ডাঙৰ। বোৱা- পুতকটো ডাঙৰ। অকণমান নহয়, ভালকে ডাঙৰ
উম' গম পালো।
এইটো জেগাতটো মানে, চেঙেলি- এ হেৰি শুনি য? শিঙিয়ীয়া-
কি ক-হা?
শিঙিয়ীয়া শুনিছ, শিঙিয়ীয়া।
মই জেগাটো শুনিছো, কিন্তু কত নাজানো খালি।
উম'' ঠাকুৰ বুলিল ক যোৱা নাই?
অ' থাবো দললিো আমাৰ এইফালে আৰু।
অ' পুৰণ বা এইফালে- এই দলংখন বা দলংখন দেছে ন? থাকোতেনে ওপৰৰ দলংখন যে-
সেইটো চাই লাগে।
অ' ইটো চাইডে।
অ''
এই ওখ দলংখনৰ কাষতে ৰাস্ত এটা আছে, সেইফালদি আহিলে তই এই ভিলখন পাই যাবি।
অ' ইমান মানে নটিচ কৰা নাই বাৰ, হলেও ম অকমান গৈছো াকৰলিলে মানে, মই ক্ৰিকেট খেলিবলৈ- ছো বুত বা।
আহ''
অ'' ততেবাৰ মানে, মই আগৰে মানে খেলিবিব নাই বিজিত প্ৰথম খেলি- কিছু থাকোতেো নলী ত আমাৰ গাঁৱৰ কেইটা খাতীহত গৈছে লগত।
প্ৰথম বেধব আহিছো কচুনৰ মানে, ফাৰ্ষ পেজ বলা আ দি দিছো কট-কট- তিনিটা মাইছো চিক পচন্দ কৰিৈছো, মই আমি চাই পোৱা নাই। এনেকুৱা টাইমিং মিল টাইমিং এনেকুৱা মিলিছে আহ' সেই তাৰ টিম এটাই থলি টিম
অ' মানে মোৰ ত হেয় হৈ খেলো মানে। চেঙেলি যাম তেনেকে।
খুটং চিনিিবা খুটং?
পওঁ।
অ' উখ হতেে দিঙটো বা।
উম' উম'।
অ তাকে মাৰিছিলো, তিনিটা মাৰিছিলো। অ' মালিগান ্নেকম যে।
উম, উম গম পালো হাতাল ল জানিছ ন মমাৰে।
ভাল মায় আকি খেলি মাৰ খাই পছ আছে উম
চেঙেলিয় ন ভাল ভাল বলাৰ কেইমান আছে, আকৌ এইকেইদনে আমি কথা জনত খেলতে লগ পাইছো
চেঙেলি যাক
উম অংগুৰ চাহতৰ ঘৰৰও চৰ মানে
অ অবিনাশক চিনিব পোৱালি এটা
এনে তেনেকে চিনি নাপাও কিন্তু মানে খেলত হয়তো লগ পাইছো এইটোক এইটো বুলি চিনি পাওঁ তেনেকুৱা
অ অ ইমান ভাল নহয় সঁচা কৈছো
নহয় পিটাটো ময়ো পিটিছো এইেকেইটাক গোটেই কেইটাকে পিটু মানে এটা দুটা বজায় থাকিব প ভাল বলা নহয় কিন্তু মানে বলটো মানে জেগাত পেলাব
শিমলু গুইটো ভাল দিয়ে
উম।
মই জনামতে তাৰপিছত এটা এই হেৰি আছিলে, ৰাজবাৰী টিম এটা আছে।
উম।
বিপিয়া চাইদৰ তেনেকুৱা এটা
সেইটোৱে নহয় ভাল বলাৰ বুলি কলে মানে সেইটোৱে। জোনে তোনে বল টো য'ত পেলাও বুলি ভাবে তাত পেলাবও পাৰে বোলে মই এইটো শ্ল পেলাবও পাৰে বোলে এইটো মই দদ কৰিমেই ল তেনেকুৱা মানে, বোলে এনে সি আনদাজত মাৰি আছে পেচ মাৰিব লাগে পেচ মাইছে
অঁ যদি মানে বেটচমেন্টটোৱে যদি খেলিব এনেওতো মাৰ খাবই ন মানে এনে বলটো হেভি পৰিবই অহ ভাল বেটছমেনটা আহিলেতো ইনেও মাৰ খাব মোৰ কি হয় কি হ'ল গম পাও নাই আজিকালি
কে
মই ফুলতালতে টিকাব নোৱাৰি বে মোৰ দ কোৱা গোটেই গাল মাৰি দিম ত মানে ই মাৰি দিম লাগিলে মানে প্ৰায় কৰিলে কিন্তু মই ফুল টাচটো আহিলে খেলিব নোৱাৰো বে
বেছি চাগে আগত ঘূৰাই থৈ দিয় বলটো ফ পায়
আগত ঘূৱা নহয় বেদখন লাগে দূৰ নাযায় মানে, মানে একেবাৰে মই জোৰ নিদিওঁ বুলি ক'লেও ত এতিয়া কথাটো মানে নহ'ব মানে কিবা নিচিনা হৈ গ'ল ফুলতাচটোতো কেনেকুৱা কিমান ফাইদা আও হ'লেও মানে মোৰ কিবা হৈ গ'ল
কিন্তু মানে দপ কৰি গৈ অহা বহুত আৰু ফ্ৰন ফুটত পৰাটো উৰাম আৰু চিধা চিধা, এনেকুৱা ক্লাছিক চৰ্ত এটা লগাম কটক কৰিব গোটেইখোপাই চিঞৰি দিব
তই এতিয়া ক'ত খেল নো
বোলাব ফিল্ডত, তাপা আমাৰ ইয়া যেতিয়া যেতিয়া পথাৰ যেতিয়া পানী নাথাকে তেতিয়া আমাৰ ফিল্ডত আমাৰ মানে এনেই য'তে ত'তে বনাই আও কিন্তু এনেই, ভোলাব ফিল্ডৰে বহুত খেলিলো বাজি এইটো ছিজনত সবাবে উ
মানে পইচা লগাওকে নেকি?
অঁ, পইচা পাঁচশ টকালৈকে লগাই
কোনে লগায়?
এ কি বুলি কয় তই এতিয়া চিনি নাপাবি তই মদকো কেইতিয়া চিনি পায় খাতী ভায়েক এটা আছে মানে সি মানে পইচা নাই সি মানে বহুত মানুহটো লেডাৰ খেলে এইবাৰ মই ষ্টেতাচ দিছিলো দেখিছিলি, মেন অফ দা মেচ মেন অফ দা চিৰিজ লেডাৰ। হয়। অ, সেই পুৰা উস্তাদি মানে পুৰা খেলো খেলো পুৰা বহুত যোজ মানে সেয়ে উস্তা এয়া লগাই দিয়ে। তাৰপিছত লগাব আৰু ফোন কৰি এ খেলিছিলো পোৱা আহো।
অ, উম।
মানে এনেই নৰ্মেল পঞ্চাশ টকা এশ টকাটো চবেই দিয়ে খাতিয়ে দিয়ে বা মই দিওঁ বা সি দিয়ে বা বেলেগে।
অ, অ'।
যেতিয়া বেছি থাকিব সেই উচ্তাৰতে লগাই দিব তাৰপাছত কব পুৰা ধুম ধাম দে গোটেইকেইটা কেম্পা এটা এটা খাম আৰু ইমান পইচা বাচিবই আৰু এইটো এইটো কৰিম। কেনেকুৱা যুজ তাৰ আগত তই চিঞৰ হ'লে তোৰ চা এম্পাই তাই মই লেডাৰ খেলখন চাব গৈছিলো ন তাত তাক এম্পায়াৰ এটাই ৱাৰণিং দিছে তই মনে মনে থাক। বেয়া আ চি হৈ কৈছো নহয় মই মাথা গৰম কৰি দিব মানে বেলেগ টিমক, হা!
কোন ক্লাছ অ